কৈ আছিলি ৰ কথাই ন আদা।
অ মই কৈছো কি কয় দহ টকা নহয় জানো খু জানো ভালে।
ত্ৰিশ টকা খাবি আৰু টটেল যি খা সেই খাবি ত্ৰিশ টকা।
চিকেন পকৰা কিমান জলে ভালে।
পুন্ধৰ টকা নেকি?
অঁ দেহে‌ এটা আম।
উম। নহব দেই ভাই তই তাৰপিছত তাতে যাই কিনে কবি। এইকেইটা এইকেইটা বস্তু দাম এইকেইটা এইকেইটা খাবি লাষ্টত মই এক্সট্ৰা পইচা ওলাম আৰু।
এ নক দেচোন থাকবি আগত
মানুহ লাজতে মাৰিব‌ এতিয়া মোক মোৰ এতিয়া ইমান এটা সন্মান আছে এই জাগাত
এ গম পাইছো দে। তইচোন থাকিবিয়ে আগত মই সেনেকে কেতিয়া‌ কৰিম এনেকে আৰু কেতিয়া কৰিম ত‌ই নাহাকে মানুহটো তলত
এ আজি ভালকে আজি কথা পাতিলো আজি এপটো বোলে কালিয়ে খতমে হ'ব আৰু।
নাই মই গেলি আজিয়ে যাম।
কালি আহা
কালি আমি বেলে একঠাই যান নাজানা নেকি
এ পৰখীয়ে আহা
পৰহি লেকে বু
যা আজিচোন খালিয়ে তই পাঁচটা
পাস্তাতো বাদ দি না তই আ
পাস্তা খাই এ চাইতে ম'ম আনব সুৰেৰে দোকানৰ পৰা চিকেন, পপক- পপকন আনব গধূলি আঠটা বজাত খাবা এজা সুৰেৰে দোকানৰ পৰা
এ নাখাও আজি তয় আচোন তলত অ নমেনে যাওঁ।
ইফালে এন্ত পৰবা যাব লাগব আহিলো
এ যাম দে তই কোনদিনা ফুৰাব নিয়া নাই
তেল চলে হলে আইফজ অলপ দূৰৰ ফা দূৰ আছে জাগা তো মানে
অ হ'ব দে
কি হ'ব দে
যাম বুলি কৈছো
আৰু ত তেলেই নাই এটা গাড়ী
এইটো মই ভৰাম দে
তেলটো ভৰেয়া
অ হ'ব দে
এই বিলাক পইচাই নাই আৰু
মিলাম দে কিবা এটা
মোক কিন্তু আগে ভিডিঅ' কথা আলব তই তেল ভৰা
এনেয়ে তই চাই লবি দে তই চলাবিছু
দিবা লাগিব
দে থও
অই কা হং কৰিছিলে ক
মই তোক ফন্ মাৰছিলো যে ৰাবৰ কথা সুধবা
অ
টুতো জানাই মানে দে ঘাত মান বা প্ৰযুক্তি কেন্দ্ৰসমূহৰ বিষয়ে মানে চোলাৰ আলোচনা কৰিম বুলি ভাবছিলো
উম
বৰ্তমান যুগত মানে প্ৰযুক্তিয়ে বিশ্বক দ্ৰুতগতিত সলনি কৰি আছে না আৰু তোৰ যিবোৰ চহৰ বা অঞ্চলত তোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চফটৱেৰ ডেভেলপমেণ্ট ষ্টাৰ্টআপ ইন'ভেশ্যন আৰু ৰিচাৰ্জ ব্যাপক বিকাশ ঘটে এইবোৰ বস্তু তই মিলিতে গাব হয় এনে আৰু তে ঘাপটো অকল মানে কোম্পানীৰে সমষ্টি নহয় ন ই টোৰ উদ্ভাৱন গৱেষণা নদ- ব্যৱসায় আধুনিক প্ৰযুক্তিৰ মানে এটা কেন্দ্ৰ আৰু আৰু তোৰ ভাৰত বেংগলুৰু হায়দৰাবাদ পুনে, চেন্নাই, গুুৰগাঁও নৈদা এইবোৰ বস্তুত মানে তেঘাতটো বিশেষ মানে বিখ্যাত আৰু
উম,
এনে তেঘা বুলি ক'লে তুমি কি বুলি ভাবা?
টেকাপ টেকাপ মানে ধৰ মোৰ মতে মানে এনেকুৱা এটা অঞ্চল মানে যত ধৰ বহুত আই টি কোম্পানী ষ্টাৰ্ট আপ চফ্টৱেৰ কোম্পানী, ৰিচাৰ্চ চেণ্টাৰ, ডাটা চেটাৰ, ইন'ভেশন লেব এই সকলোবিলাক বস্তু মানে একেলগে কাম কৰে আৰু সেই অঞ্চলটোকে মানে টেক আপ বুলি কয় আৰু মানে
আচ্ছা এনে টেক আপ ইমান গুৰুত্বপূৰ্ণ কিয়?
কাৰণ ইয়াত মানে ধৰ নতুন প্ৰযুক্তিৰ উদ্ভাৱন হয় তাৰ পিছত উচ্চ মানৰ চাকৰিৰ সৃষ্টি হয়
বিদেশী বিনিয়োগ আহে তাতে অৰ্থনীতিটো শক্তিশালী হয় এইবিলাক মানে কাৰণ আৰু
অ' আৰু ভাৰতৰ আটাইতকৈ বিখ্যাত টেক হাব কোনটো?
এইটো বেংগালুৰু দা চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কই।
বেংলৰুক কিয় চিলিকন ভিলী অফ ইণ্ডিয়া বুলি কয়?
কাৰণ চাবি ইয়াত মানে ইনফইচ, উইপ্ৰ, টি চি এছ এচেঞ্চাৰ, আই বি এম, মাইক্ৰচফ্ট, গুগল, এমাজন ইনটেল এই ধৰণে বহুতো বিদেশী আই টি কোম্পানীৰ কাৰ্যালয় বিলাক আছে ইয়াতে। আৰু লগতে ধৰ হাজাৰ হাজাৰ ষ্টাৰ্ট আপো আছে য়াতে
অ', আৰু হায়দৰাবাদৰ ভূমিকাটো কি?
হায়দৰাবাদটো এটা হাইটেক চিটি তথ্য চিতি তথ্য প্ৰযুক্তি আৰু মানে বায় টেকনলজিৰ বাবে বিখ্যাত আৰু আৰু মাইক্ৰচফ্ট হওক, গুগল হওক, মেটা, এমাজন এইবিলাক এইগিলাখনৰ বিছিনা ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ কাৰ্যালয়তটো মানে হায়দৰাবাদত আছে।
অ', আৰু পোনেক কিয় টেক হাব বুলি কোৱা হয়?
কিয়া কয় পুনেত বহুত মানে ইঞ্জিনিয়াৰিং কলেজ আছে। আই টি পাৰ্ক আছে ছফ্টৱেৰ কোম্পেনী আছে। আৰু যিবিলাক শিক্ষিত যুৱ সমাজৰে এটা আই টি চাকৰি এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ আৰু।
অ', অ', আৰু চেন্নাইৰ বিশেষত্ব কি?
চেন্নাইত ধৰ আই টি হওক অটমোবাইল এণ্ডষ্ট্ৰী হওক, ইলেকট্ৰনিক মেনুফেকচাৰিং হওক, ছফটৱেৰ এক্সপৰ্ট এইবিলাকৰ কাৰণে জনাজাত ন' সেইকাৰণে সেইটোয়ে হল এইটোৱে বিশেষত্ব
অ' অ' আৰু গড়গাঁও আৰু নৈদাৰ বিষয়ে অলপ কোৱাচোন
চাই দুটা অঞ্চলতে মানে উম, বহুত ধৰ এম এন চি হওক পিঅ' হওক ফিনটেক কম ষ্টাৰ্টআপ আই টি চাৰ্ভিচ কোম্পানী এইবিলাক আছে আৰু আৰু দিল্লীৰ ওচৰত মানে অৱস্থিত হোৱা বাবে মানে ইয়াত দুটা ই মানে দু মানে বিকাশ লাভ কৰিছে আৰু।
আচ্ছা আৰু ষ্টাৰটাপ ইকো চিষ্টেমটো কি?
সেইতো মানে যিটা নতুন ব্যৱসায় তাৰ আৰম্ভ কৰিব কাৰণে যিটো মানে পৰিৱেশ লাগে মানে ধৰ বিনিয়োগ হওক - মে মেণ্টাৰশ্বিপ দক্ষ জনশক্তি কাৰ্যালয় হওক - আইনগত সহায় বজাৰৰ সুবিধা এই সকলো বিলাক, মিলিলে মানে এটা ষ্টাৰ্ট টাইপিকৰ চিষ্টম হয়।
অ অ, আৰু এ আইৰ ভূমিকা টো কি?
এ আই ধৰ হেল্থ কেয়াৰ, বেংকিং, এগ্ৰিকালচাৰ, ইডুকেশ্যন, টেঞ্চ- পৰ্ট, ইণ্ডাষ্ট্ৰি এইবিলাকত মানে নতুন নতুন সমাধান আগবঢ়াইছে আৰু মানে।
আচ্ছা, আৰু চফ্টৱেৰ কোম্পানীয়ে কি কাম কৰে?
চফ্টৱেৰ কোম্পানী নো কাম যিবিলাক মোবাইল এপ হওক, ৱেবছাইট হওঁক, বেংকিং চফ্টৱেৰ - ক্লাব ছাৰ্ভিচ, চাইবাৰ চিকিউৰিটি চিষ্টেম, আদাৰ বিভিন্ন প্লেট- ফ্ৰাম এইবিলাক তৈয়াৰ কৰে আৰু।
অ, আৰু ডাটা চেণ্টাৰটো কি?
ডাটা চেণ্টাৰ মানে তাত কম্পিউটাৰ চাৰ্ভাৰ আৰু চাৰ্ভাৰ সমষ্টি হয় আৰু। ত ধৰ ৱেবছাইট, ক্লাউড ষ্ট'ৰেজ, অনলাইন বেংকিং, ডিজিটেল চাৰ্ভিছ এইবিলাকৰ মানে তথ্য - তথ্য সংৰক্ষণ কৰা হয় আৰু।
অ, আৰু চাইবাৰ চিকিউৰিটিটোৰ কিয় প্ৰয়োজন?
চাইবাৰ চিকিউৰিটি, চাইবাৰ চিকিউৰিটিৰ প্ৰয়োজন মানে চা- হেকাৰ হওক, ভাইৰাছ হওক, অনলাইন ফ্ৰড হওক, ডা - টা থ্ৰীএপ হ‌ওক এইবোৰৰ পৰা মানে ত- তথ্য যিবিলাক থাকে আমাৰ পাৰ্ছনেল লিংকছৰ মানে সুৰক্ষিত ৰাখিবৰ কাৰণে চাইবাৰ ছিক- উৰিটিটো মানে অতি প্ৰয়োজন আৰু।
অ, আৰু টেগহাবে মানে অৰ্থনীতিযে কেনেকে সহায় কৰে?
টেগহাবেছ হ‌ওক চফ্টৱেৰ এক্সপ'ৰ্ট হওক আই টি চাৰ্ভিছ হওক ফৰেন ইনভেষ্টমেন্ট - ষ্টাৰ্টআপ হওক ইন'ভেশ্যন হওক- আৰু যিবিলাক মানে হাই লেভেলৰ মানে চাকৰি আছে যত মানে- দৰমহাটো অলপ হাই লভেলৰ সেইবিলাকৰ জৰিত- তাৰ মানে ভাৰতৰ মানে জি ডি পি আৰু তাৰ বৈদেশিক মুদ্ৰাটো আয় বৃদ্ধি কৰে আৰু।
অ, আৰু অসমৰ যুৱসমাজে মানে কেনেকুৱা সুযোগ পাব।
ধৰ প্ৰগ্ৰামিং, এ আই, তাৰপিছত ডাটা চাইন্স, ক্লাউড কম্পিউটিং হওক, ৱেব ডেভেলপমেণ্ট - ত এপ ডেভেলপমণ্ট, ইউ আই, ইউ এক্ ডিজাইন হওক, ডিজিটেল মাৰ্কেটিং হ‌ওক-
চাইবাৰ চিকউৰিটি হওক, ৰবটিস্ক হওক এইবিলাক মানে শিকি- চাকৰি বা নতুন এটা ষ্টাৰ্ট আমি আৰম্ভ কৰিব পাৰে আৰু মানে অসমৰ যুৱ সমাজে আৰু।
অ, এনে অসমত পেক‌আপ গঢ়ি তোলাৰ সম্ভাৱনা আছে নেকি?
আছ আছে আছে, কাৰণ চাবি ধৰক যিটো অসমৰ উন্নত ইণ্টাৰনেট আছে ষ্টাৰ্ট আপ পলিচি আছে।
স্কিল ডেভেলপমেণ্ট আছে। আছে, আই টি পাৰ্ক আছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক বস্তু দি আমি উন্নত কৰো - এতিয়াও মানে অসমৰ তাৰ মানে
অ, আৰু টেগহাবৰ সন্মুখত কি কি সমস্যা আহে এনে?
টেগহাবৰ সন্মুখত ধৰ মানে ধৰ দক্ষ জনশক্তিৰ অভাৱ। তাৰে পিছত চাইবাৰ এটেগ হওক ইনফ্ৰাষ্ট্ৰাকচাৰ প- প্ৰব্লেম হওক, গ্লবেল কম্পিটিশন হওক - যে আৰু প্ৰব্লেম ফেচ কৰে এইবিলাক-
আচ্ছা আৰু চৰকাৰে কি কি পদক্ষেপ লৈছে।
চৰকাৰী তৰদি ডিজিটেল ইণ্ডিয়া হওক ষ্টাৰ্টআপ ইণ্ডিয়া মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া- অটল ইন'ভেশন মিছন চছেমি কনডাক্টৰ মিছন আৰু ধ বিভিন্ন আই টি পাৰ্ক স্থাপনৰ দৰে এইবিলাক পদক্ষেপ বিলাক গ্ৰহণ কৰিছে আৰু-
অ এনে তে গাবৰ ভৱিষ্যতটো কেনেকুৱা।
টেক হাৱৰ ভৱিষ্যত ধৰক এ আই হওক কোৱানণ্টাম কম্পিউটিং হওক ব্লক চেইন গ্ৰীণ টেকন'লজিজ স্পেছ টেকনলজি ৰবটিক্স ফাইভ জি ছিক্স জি স্মাৰ্ট চিটি যদি এইবিলাক বস্তু বিকা হয়। এতিয়া বিকাশ হোৱাৰ লগে লগে মানেবিলাক টঘা আছে সেইবিলাকো। সেই হাঁহ বুমু আৰু দিশুে শক্তিশালী উৎপ
অ, তে ঘাবটো আধুনিক অৰ্থনীতিৰ ইণজিনাৰো
অ ইমানে ধৰ নতুন উদ্ভাৱন হওক দক্ষতা হওক উদ্যোগপতি মনোভাৱ। আৰু ত বিশ্ব মানুহ চাকৰিৰ সুযোগ সৃষ্টি কৰে আৰু আৰু ভাৰতৰ ভাৱ সমূহে মানে দেশক মানে ডিজিটেল শক্তি হিচাপে গঢ়ি তুলিছে। আৰু যদি য আমি ধৰ বিজ্ঞান হওঁক প্ৰযুক্তি হওঁক বা দক্ষতাৰ ওপৰত মানে গুৰুত্ব দিয়া হয়। তেতিয়া মানে ভাৰত আৰু মানে অসম দেউতাৰে দেউতাই মানে ভৱিষ্যতে মানে বিশ্বত মানে আঠ তাৰিখে ত খাবাৰ ভিতৰত স্থান লাভ কৰিব আৰু-
আহ আচ্ছা থিকেই আছে।
বাকী পাঁচটা খালি-
পাঁচটা খালো ৰ-
কেনে লাগছে।
ভালে লাগছে। তই কিবা খালি নে নাই। খালো।
মই আমাৰ এই পিঠা বনাইছিল ৰ মাই নাৰিকল দি কিনে কুকাৰত পিঠা বনাইছিল।
অ
এ সেই খালো হা।
পিঠা খাইছা নেকি।
অ খাইছো পিঠা খাইছো মজা লাগিছে একদম
উম কিছুমান পিঠা খাই বঢ়িয়া লাগে।
ভাল লাগে।
মানে এই যে এইটো এটা যে তেল পিঠা এটা বনাই যে সেইটো ভাল লাগে।
অ হ ইটছ মাই ফেভৰেট ব্ৰ'
অ অ,
তেল পিঠা হওক তাৰপিছত টেকলি পিঠা হওক। গিলাচত দিয়া পিঠা খাই পাইছা।